হেল্ল' শুনি আছে নে। মোৰ মাতো শুনিছেনে আপুনি।
শুনিছো শুনিছো।
অ কি কৰিছে।
আছো বাহিৰতে বহি আছো।
অ চাহ তাহ খালে
খালো খালো।
ঘৰত ভালনে
উম ভাল ভাল তোমাল ভাল নহয়।
ভাল ভাল বাকী। আপোনাৰ লগত কথা এটা পাতিম বুলি মানে আলোচনা কৰিম বুলি ফোনটো কৰিছিলো।
হয় কক।
অ এ আজি হা
আজিকালি। আজিকালিতো আমাৰ দেখিছে মানে অসমীয়া সংস্কৃতিটো প্ৰায়ে। নাইকিয়া হবলৈও ধৰিছে। পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ ইয়াত মানে গ্ৰ গঢ় লৈ উঠিছে দেখিছে আপুনি চাগে।
হয় দেখিছো।
মই তাৰে ওপৰত তাৰে মানে আমাৰ পৰম্পৰাটোৰ ওপৰত মানে পৰম্পৰাতটো কিয়। নাইকিয়া হৈছে ইয়াৰ কাৰণসমূহ আৰু ইয়াৰ সমাধান মানে আমি উলিয়াব পাৰো নেকি তাৰপিছত। আলোচনা কৰিম বুলি ভাবিছিলোঁ?
মানে টিভিতো ঘৰে ঘৰে আ হৈ পৰিচলিত হৈ পৰিছে চাবাচোন। আগৰ দিনৰ মানুহ বিলাকে মানে। চাদৰ মেখেলা এইবোৰে বেছিকে পিন্ধে আজি।
হয় আমাৰতো সাহিত্যয়তো মানে হেৰি লুপ্ত পাবলে ধৰিছে আমাৰ মানে। অসমীয়া জাটিৰ হেৰিটো। পৰছ পৰম্পৰাতটো মানে আমাৰ যেনে লোকগীত। লোকসাহিত্য তাৰপিছত উৎসৱ প্ৰাৰ্বণ পাৰ্বন। চব মানে সংস্কৃতি মানে আমাৰ অসমীয়া সংস্কৃতি সত। তীয়া নৃত্য আদি মানে চব। বিয়া নাম আই নাম ধাই নাম এইবিলাক চব মানে নাইকিয়াই হ'বলে ধৰিছে। ইয়াৰ মানে কিছুমান কাৰণ আছে। হেল্ল'। এই কাৰণসমূহ মানে। কি বুলি ভাবে আপুনি?
এ মেন কাৰণটো হৈছে সেয়া তোমাৰ। আজিকালি মানুহে মোবাইল বোৰ চাই চাই মানে কি হয় যে নিজকে অক। মান বেলেগ নিচিনাকে সাজি।
হয় আমাৰ নিজকে মানে আমি হয় হয় ইয়াৰ। কিছমান বাহি সে মোবাইলতে আমি বাহিৰা প্ৰভাৱবিলাক। পাওঁ মবাইল মোবাইল ইনষ্টাগ্ৰাম ফেচবুক আদিত মানে আমি দেখিয়ে থাকোঁ। শুনক বি মানে এইবিলাক বিহু আজিকালিতো বিহুগীত খুব প্ৰাক। প্ৰায় কমেই মানুহে শুনে আজিকালি কি ৰিমিক্স শুনে আকৌ দি জে চং, হিন্দী, ইংলিছ এইবিলাকে আজিকালি শুনিবলৈ লৈছে, আগ ততো আমি মানুহক মানে যদি আমি মানুহক হেৰি কৰো মানুহৰ আগত আমি আগতে অসমীয়াতে কম আপোনাক কিবা এটা সুধিলে আপু আপুনি ধুনীয়াকে আপুনি নমস্কাৰ- চমস্কাৰ দি আপোনাৰ নামটো কয় আজিকালি ইংলিছতহে কয়। চব, এইবিলাকো নিজৰ মানে হেৰিয়ৰ কাৰণে হৈছে নিজৰ
সৰু লৰা ল'ৰা ছোৱালীক সুধিলেও নমক হেল্ল'
হয় আপুনি অকন নেটৱৰ্ক থকা জেগালে যাব নেকি?
নেটৱৰ্কটো মোৰ ইয়াত আছে মাজে মাজেহে সেই হৈছে।
অ শুনিছোঁ শুনিছোঁ শুনিছোঁ।
অ
আজিকালিটো আজিকালি কিছু হেল্ল'
উ কওঁকচোন অ কওক শুনি আছোঁ।
আজিকালিতো কিছুমান কিছু ক্ষেত্ৰত মানে কিছুমান বাহিৰাত। মানে বাহিৰাগত কাম কৰিবলৈ কো কোম্পানী চাকৰি মানে কিছুমানৰ বাহিৰত হয় তাৰ ফলত। টো আমাৰ মানে সংস্কৃতিতটো হেৰি হ'বলে ধৰিছে কাৰণ তাত তাত গৈ মানুহেটো সেনেকুৱা সেই দেশসমূহতটো চাদৰ মেখেলা পৰি সিধান নকৰে সকলোৱে তাৰ নিজৰ এটা মানে সাজ পাৰ আছে। সংস্কৃতি আছে সেইটো পৰিধান কৰে আমাৰ মানে আমাৰ ইয়াৰ পৰা যোৱা লোকসকলক সেইটো মিলাবলে যাওঁতে। মানে আমাৰ অসমীয়া সংস্কৃতিটো এৰি মানে পাহৰি যোৱা নিচিনাই হয়। তাৰ ফলতো মানে আমাৰ অসমীয়া সংস্কৃতিটো লোপ পাবলৈ ধৰিছে আগত- তাত গৈ যেনিবা আপুনি ভাবি চাওঁক। আমাৰ ৰ ভোগালী বিহুত আমিতো ভোগালী বি বিহুত মেজি জ্বলাও, কিছুমান এতিয়া ইমান দূৰত গৈ আ আছে গৈ তাতো ইমান মানে সা- সুবিধা নাপাবও পাৰে মে জি জ্বলাবলৈ, তাত মানে ভোজ ভাত খাবলৈ উহুম মেজি জ্বলাই মানে ইমান সা- সুবিধা মানে জেগাৰ অভাৱ হ'ব পাৰে, তাত সেনেকুৱা ফলতো মানে এইবিলাক লোপ পাবলৈ ধৰিছে বুলি মই ভাবো।
হয় আৰু আজিকালি ল'ৰা ছোৱালীবোৰ চাবচোন প্ৰাইভেটতহে বেছি দিবলৈ গুৰুত্ব দিয়ে মাক বা বাপেক বিলাকে মানে প্ৰাই গভমেন্ট স্কুলত যেন দিলে একোৱে নহ' ব তেনেকুৱা নিচিনাও হয় আৰু যেতিয়াই প্ৰাইভেটত দিয়া হয় প্ৰাইভেটৰ ল'ৰা- ছোৱালীবিলাক প্ৰায় ইংলিছত বেছি গুৰুত্বটো দিয়া হয়। এয়াও মানে হেৰি হৈ যায় লৰাটো যদি নামটো সুধে সি কেতিয়াও অসমীয়াত বা মানে
আপোনাৰ মাততো অহা নাই আপোনাৰ মাতো অহা নাই?
হেল্ল'!
উম অ এ কিছ জীৱন মানে অৰ্থনৈতিক কাৰণতো হবলৈ পোৱা দেখা যায়। অৰ্থনীতিক মানে এতিয়া আমাৰতো ঢোল, পেঁপা এনেকুৱা তাল বজাইতো আমাৰ কিছুমানেটো মানে আমাৰতো পেট নভৰে ন এনেকাে বজালেই আৰু মানে সিমানটো মানে হেৰি হাজিৰা দি মানে পইচা দিয়া নাযায় ন ঢোল, পেঁপা বজালে সেইটো কাৰণতো মানে কিছুমান সেই ঢোল, পেঁপা বজাতো কিছুমান মানে ভাল কিন্তু সিহঁতেটো সেইটো বজাই থাকিলে সিহঁতৰ পৰিয়ালটোৱে নুচলিব। তাৰ ফলত সিহঁতে মানে সেইবোৰ এৰি বেলেগ মানে বেলেগ মানে বেলেগ কাম কৰিবলৈ আৰম্ভ কৰে তাৰ ফলত সিহঁতে তাম সময় নাপায় স ময় নোপোৱাৰ ফলত